আৰু হেল্ল' শুনিছা? হেল্ল!
অহ হেল্ল' শুনিছো।
শুনি পাইছা নাই?
মই পাইছো। তুমি পাইছা নাই?
অ অ মই পাইছো।
অ কোৱা বাকী খবৰ? এয়া। তুমি?
মাতটো ইমান লাহে লাহে আহিছে ভালকে
লাহে লাহে আহিছে? বুজি পোৱা নাই হেল্ল'!
হেল্ল'!
অঁ আহিছেতো তোমাৰাতো।
অ এতিয়া শুনিছো। শুনিছো শুনিছো এতিয়া আহ
বাকী ডিউটি আহিবা আজি?
কি কৰিছা?
এ এনেই আছো। তুমি?
অ মইয়ো এনেই।
অঁ বাকী চাহ খালা?
উম খালো। তাকেই এতিয়া চাহ তাহ খাই মেলি এনেই আছো আৰু এতিয়া। খালা নাই?
অ এনেই আছা অ খালো খালো খালো। বাকী ডিউটিলৈ যাবা নাই আজি?
আৰু বাকী আজি দিনটো কি কৰিবা?
তাকে কি কৰিম ডিউটিলে আহিম আৰু।
অ।
তুমি আহিবা নাই?
মই তাকে যাম যোৱাটো। উম উম। কিমান সময়ত আহিবা?
মই এনেই তোমাৰ দহটা মান বজাত
অ অ তাকে। মইয়ো লাহেকে ৰেডি হৈছো আৰু।
অঁ মোৰ হে হব আৰু। তুমি খাই বৈ ওলোৱা নে?
খাই বৈ।
ভাত খাই বৈ ওলোৱা নেকি অঁ
অ কেতিয়াবা আহ টাইম হলে মানে খাই বই আহো কেতিয়াবা চাহ তাহ খাই মেলি তেনেকেই আহি যাওঁ আৰু। সদায় ৰাতিপুৱা খাব মন নাযায় যে।
অঁ' ইমান সোনকালে খাবলৈ ইচ্ছা নাযায় ন'।
উমঁ।
কি
বাকী বতৰ কেনেকুৱা আজি?
বতৰ আজিতো এতিয়া ধৰা ভালেই দেখিছোঁ বৰষু বৰষুণো নাই ৰ'দো ইমান ওলোৱা নাই, ৰাতি কিন্তু বহুত- বতাহ, বৰষুণ হৈ আছিলে, তোমালোকৰ ফালে কেনেকুৱা?
অঁ।
তোমালোকৰ ফালে হৈছিলে নেকি ৰাতি?
হা?
তোমালোকৰ ফালে হৈছিলে নেকি ৰাতি বৰষুণ?
নাই নাই বৰষুণ অলপো নিদিলে ইমান গৰম নহয়।
অঁ' আমাৰ ফালে ৰাতি ইমান বিজলী ঢেৰেকণী।
অঁ' আমাৰ ফালে নাই বতাহ এজাক নাই। একদম বহুত গৰম।
অঁ' অঁ' আমাৰ ৰাতিটো অকমান- এঘাৰটা বাৰটামান বজাৰ পিছত অকণমান ঠাণ্ডা পৰিলে বাৰু এই ৰ'দ- এ কিবা উমঁ' বতাহটো মাৰিছিলে যে বৰষুণ দি সেইটো কাৰণে ৰাতি অকণমান ঠাণ্ডা হ'ল বাৰু। আজি যে- এতিয়া বৰ্তমান বা ঠিকেই আছে, পিছলে কি হয় ৰ'দটো। ওলাই নে কি এ নে মানে বৰষুণো দিয়া নাই তেনেকে ৰ'দটো মানে হোৱা নাই আৰু।
আমাৰ এইফালে সেই ৰ'দটো বেছি ওলাই থকা নাই বাৰু, তোমালোকৰ সেইফালে বৰষুণ- বৰষুণ দিলে যে সেইটো কাৰণেই চাগে।
অঁ' অঁ' অঁ' ৰাতি তোমালোকৰ সেইফালে বৰষুণ নহ'ল ন'।
বাকী- এতিয়াতো জুলাই মাহ চলিছে কৰ'বাত ফুৰিব যাবা নেকি?
অ' তাকে ভাবিছোঁ লাষ্ট মানলৈ কোনোবা এফালে যাওঁ নেকি অৰুণাচলৰ ফালে।
উমঁ।
যাবা নেকি?
গৰম দিনত এতিয়া এইবিলাক ৰিজৰ্ট- চিজন নহ'লে গা চা ধুব কাৰণে তেনেকুৱা- এই অৰুণাচল ফালে- যাব কাৰণে ভাল লাগে অঁ' শ্বিলং টিলংও।
অঁ'।
ঠাণ্ডা বতাহ ন' চ'ব, আমাৰ অসমতো ইমান গৰম।
গৰমতো আমাৰ অসমত বহুত গৰম।
বাকী ঘৰত মাহতে আছে?
উমঁ' আছে, চ'বেই আছে বাৰু ঘৰতে এতিয়া। নিজৰ নিজৰ ভাগে চ'বে ওলাব আৰু এতিয়া।
অ মা ক'বাত কিবা কৰে নিকি?
মা তেনেকে নকৰে বাৰু দেউতা আকৌ ভাইট ভাইটি ভণ্টি চ'ব সিহঁতে বাৰু স্কুললে গৈ আছে বাৰু। উম দেউতাই কৰে।
কিবা কৰি আছে।
অ' এই ডুমডুমা হিন্দুস্তান বুলি শুনিছা কোম্পানী
অ' অ' অ' অ' অ' তাত কৰিছে। অ' ভালে আছে দিয়া।
উম তাকে
অহা যোৱা কৰে
অ' হেৰি কেইবাবছৰো আমি সৰু হৈ থাকোঁতে আ থাকি লৈছিলে তাৰপিছত এতিয়া দুবছৰ মান হ'ল বাৰু ঘৰতে আছ আছে অহা যোৱা কৰে এতিয়া বয়সো হৈছেগে ন'
হয়তো নোৱাইম উম, অহা যোৱা কৰিব লাগে ন', দিগদাৰ হয়।
উম
বহুত খিনি দূৰো হৈছে চাগে।
বাকী কোৱা।
অ', সেয়া বাকী, এনেই আছোঁ আৰু সেই যাবলে ডিউটি, তাকে, বনাই কৰি লৈছোঁ, কাম বন কৰি আজৰি কৰি লওঁ, তাৰপিছতহে যোৱা হ'ব আৰু।
উম, এনেই ৰাতিপুৱা কেইটামান বজাত উঠা?
মই ৰাতিপুৱা যে ছটামান বজাতে উঠো, অকণ দেৰিকে উঠা হয়।
শুনিছা?
অ', ছটামান বজাত উঠো।
হেল্ল'
অ', হেল্ল' মই শুনি আছো।
শুনি আছোঁ, তুমি শুনা নাই নিকি?
শুনিছা নাই? অ', নেটৱৰ্কতটো গৈছিলেগে নেকি, মোৰ মাততো শুনিছা? অহ, অ, অ এ, বাহিৰত অলপ হুলস্থুল হৈ আছে ক, হুলস্থুল মাত শুনিছা নেকি ক
উম, অহ। শুনিছো বাৰু মাতবিলাক তুমি তোমাৰ
উম আৰু কিবা
কোৱা।
অ', ৰাতিপুৱা কিমান টাইমত উঠা বুলি কৈছিলো।
অ', এই ছয়টামান বজাত উঠো।
আঅ মোৰো সেই একেই আৰু, ঘৰৰ মাহেতি অলপ সোনকালে উঠে বাৰু, তথাপিও মই সাতটা, আঠটামান বাজিয়ে যায়।
অ', দেৰিকে হ'ল।
শোৱাও দেৰি হৈ যায়, উঠাও দেৰি হৈ যায়।
অ', শুৱাটো বাৰু মোৰো তেনেকে দেৰিয়ে হয়, বা, শুৱাতো দহ আঠটা বাজি পাৰ হয় ধৰক, চাৰে দহটা এনেকে টাইম হৈ যায়গে। কেতিয়াবা এঘাৰটা তেনেকুৱা বাজে আৰু, কিন্তু ছয়টামান বজাতে উঠো আৰু। কামখিনি কৰিব লগা হয় যে। ঘৰৰ কাম থাকে, আকৌ কাম বন কৰি অ', এতিয়া আকৌ ঘৰৰ গোটেই কাম বন কৰি মেলি তাৰপিছতে ওলাব লাগে, সেইকাৰণে দেৰি হৈ, মানে দেৰি হয়গে। হ'ব বুলি আৰু ছয়টা মান বজা উঠো আৰু।
উম।
সেইকাৰণে।
বাকী আৰু কোৱা। তোমালোকৰ খেতি-চেতি কৰে নে, চবজি?
আমাৰ চবজি খেতিও কৰে, ধান খেতি কৰে ক'ব লাগিব।
অ'।
এই এতিয়া। অ' ধান খেতিৰ দিনো হৈছে নহয়। পথাৰত হাল হাল বোৱা কঠীয়া পাৰিলে এতিয়া। টো মাটি ওলালে ৰুব পৰাই হ'ব আৰু। তাকে উম। ৰুবলৈ হ'লেই আৰু আৰু দুদিনমান পাছ ছত আহ ৰুবই চাগে আজিকালিতো হাল চালো। তেনেকে গৰু হাল নাবায় ন ততে ডাইৰে অকল ট্ৰেক টেক্টাৰ অ' টেক্টৰেহে হাল বায়। উম হৈছিগে আৰু কঠ কঠীয়া হ'ল।
অ'।
ৰুবগেই আৰু আৰু দুদিনমান পাছত। উম। তোমালোকৰ কিবা কৰে নেকি? খেতি চেতি।
আমাৰ ইয়াত খেতি চেতি তেনেকে নাই আমি। একোৱে নাই তেনেকে খেতি।
বাম খেতি হওঁক দ' খেতি হওঁক নাই বাৰু। বাকী মা'ৰ তাত আছে বাৰু। এইবোৰ তেনেকে আমাৰ লগোৱা নহয় দেই বজাৰৰে কিনি কিনে খাওঁ আৰু।
অলপ টাউন এৰিয়া নিচিনা।
উম আমাৰ এই টাউন এৰিয়াৰ নিচিনা তেনেকুৱা সেইকাৰণে।
আমাৰ ডোখৰ আকৌ অকমান গাঁৱলীয়া নিচিনা যে।
উম, ভাল‌ইহে গাঁৱলীয়া হ'লেও ধৰা।
তাকে গাঁৱলীয়া হ'লে মানে পৰিৱেশটো শান্তি হয় আৰু। ইয়াৰ নিজৰ মৰ্জিমতে থকা নিচিনা।
আৰু গাঁৱত বস্তুবোৰ ভাল পোৱা যায় ন' চব। নিজৰ খেতি কৰা মানে। মানে দোকানৰ যেনেকে ঔ ঔষধ দিয়া নহয় আৰু ন। অ', সকলো বিলাক ভাল পোৱা যায় আৰু। টাউনত
আজিকালিতো বজাৰৰ বস্তুবিলাক চব মেডিচিনেই হ'ল ন। দৰৱ
সেইটো আৰু দৰৱ দিয়া সেইটোৱে আৰু। দৰব দিয়াৰ কাৰণে আমিতো এতিয়া উপায় নাই। দৰৱ দিয়া বিলাকে হ'লেও আৰু
তাকে খাবই লাগিব উপায় নাই এতিয়াতো উম।
তাকে বজাৰত গ'লে দে তোমাৰ গাঁৱলীয়া মানুহে কিছুমান চব্জি আনিলে সেইবিলাক ল'লে ভাল পাওঁ আৰু লওঁ আৰু বেছি বাচিকে।
আমাৰ বেছিভাগ ফ্ৰেছ বস্তুবিলাকেই খাই থকা হয়।
সেইটো আৰু তোমালোকৰ গাঁৱতে চব কৰা আৰু পোৱা ন? অ'। ঘৰত খেতি কোনে কৰে দেউতাকটো ডিউটি যায়?
আম উম। তেনেকে হেৰি ঘৰত কাম কৰা মানুহ আছে যে হালোৱা হালোৱা থয় আৰু। সেই তেনেকেই কৰে উম উম। আহ
এতিয়া হ'লেও কেতিয়াবা কেতিয়াবা দেউতাও যায় আৰু টাইম পালে মানে সময় পালে।
অ', তাৰ সময় পালে আৰু দেতাইয়ে এ চানডে দিনত দেউতাৰ নহয় চাগে ন?
উম, ব
দেওবাৰে দেউতাৰ কাম হয়? অ', দেওবাৰে বন্ধ
নাই, নাই শন শনিবাৰতো সোনকালে ছুটি হৈ যায়। তাৰপিছত দেওবাৰ দেওবাৰেটো বন্ধই থাকে বাৰু।
অ', সেইটোয়ে কৈছো দেউতাৰ দেওবাৰে বন্ধ থাকে ন।
উম।
সেই দুটা দিনত অকমান ধৰা যাব পাৰে আৰু ন যাওঁ বুলি। কলে পথাৰত বাৰীত উ।
উম।
নতুন ভাল।
বাকী ডিউটিলৈ আহিবা লগ পাম আৰু ন?
অ', অ' লগ পাম।
উম, তোমালোকৰ ঘৰত আম আছে নাই?
আমাৰ যে বৰ্তমান একো বুলি ক'ব পাৰি দেই, তেনেকুৱা আম কঁঠাল তেনেকুৱা, ৰুইছো কিন্তু সৰু সৰু হৈ আছে গছ। তাক ডাঙৰ হোৱা নাই লগা হোৱা নাই।
আমাৰ ঘৰত যে বহুত আছে অ'। ঢেৰ আছে আমাৰ, তোমাক লাগিলে
তি
মই মানে আনি।
আইঅ'